হেল্ল' শুনা পাইছা? অঁ' কি খবৰ? এহে, একেলগে সুধিছো।
তোমাৰ ভাল নে?
অঁ মোৰ ভাল। খামাজ দা টিভি চাব আহিছে।
অ এ
শুনিয়ে নাপায়। অঁ'।
হেল্ল'! অফিচত আছা নেকি?
অঁ' অফিচত আছো। তুমি ক'ত আছা?
মইয়ো অফিছত এই অকনমান ব্যস্ত হৈ আছিলো ৰ'বা।
অ', আচ্ছা।
কাষ্টমা, এই অলপ অলপ কমিছে। কালি যে কি, ইমান পানী হৈছে।
অ', আমাৰ বাৰীৰ পিছফালে, গোটেই খন পানী, মানে নদ দী আৰু বাৰী একে হৈ গৈছে। কোনটো নদী, কোনটো আমাৰ পিছফাল গমে নাপায়।
কালি বোলে কিবা হে, আৰ মেঘালয়ৰ নে কৰ চুইচ গেট খুলি দিছে। নেপালৰ নে মেঘালয়ৰ।
অ', সেয়া ছিঙি গৈছে। অ', অ', অ', অ', অ', অ'।
খুলি দিছে, ছিঙি যোৱা নাই।
কেইটা। অ', খুলি দিছে, অ', সেইকাৰণে পানীটো বাঢ়ি গৈছে আকৌ, আমাৰ দীঘাৰু নদী পুৰা ভৰ্তি।
উ। গোটেই আপাৰ আচামৰ গোটে ডুবে গৈছেতো
অ', এই শিৱসাগৰ, নাজিৰা এইবিলাকৰ বান্ধ ভাঙিছে নহয়। এই যে কি কয় এইতো, অ'।
নদীবান্ধ।
নহীবান বান্ধ, ভাঙিছে।
অ', তাকেহে গোটেই পানী, ইয়াতেও কালি আমাৰ বহুতে অচ ফিচে আহিব নোৱাৰিলে।
অ', তুমি কেনেকে গ'লা?
অ', আমাৰ এইখিনিত হোৱা নাছিলে, আমি আমাৰ অকমান ওখ ন পাহাৰ। এৰিয়া।
অ', পাহাৰৰ পৰা পানী যে নামি আহে, এনেকুৱা নহয় তোমালোকৰ মানে।
আমাৰ এইখিনিত নহয়, বেলেগ অলমান দূৰে দূৰে হয় আৰু। মই অফিচ অহা ৰাস্তাটোত নহয়।
অ', আচ্ছা আচ্ছা, এই গণেশগুৰি এইবোৰত হৈছে ন, গণেশ
নাই নাই, গণেশগুৰিত হোৱা নাই। হাতীগাঁও, বশিষ্ঠ অ', এই যে আৰু এটা পা, পামহিত যে মন্দিৰ আছে সেইটোত
অ', ভীমা শংকৰ, কিন্তু বৈশিষ্ট মন্দিৰৰ দেখা পালো একদম ইমান বেয়া অৱস্থা দেখোন, পোৰা পানী একদম ফুল। অ'।
ছে, বৈশিষ্ঠতো নিজৰা আছে ন, এই নিজৰাটো পোৰা ফুল হৈ গৈছে।
অ'।
আমাৰ এইপিনে হোৱা নাই। মানে গনেশগুৰি, উলুবাৰী, এনেকুৱা চাইদ হোৱা নাই, সেইটো চাইদ হৈছে যত এইটো মানে মেঘালয়ৰ ওচৰৰে পাজৰে।
অ',
নিজৰা বিলাকৰ পানী একদম পোৰা হঠাতে বাঢ়ি আহিছিলে।
অ'। বাকী তোমাৰ অফিচ কেইটা বজাৰ পৰা ষ্টাৰ্ট হয়?
মোৰ অফিচ, দচটাৰ দচটাত আহি পাব লাগে অফিচ, চাৰে ছয়টাত শে ছুটি হয়।
অ'। মোৰ, আমাৰ আকৌ দেৰিকে আহিলেও একো নাই, ইঘাৰটা বজাত আহি পাঁচটা বজাত গ'লে হয়।
আজি তুমি কেইটাত আহিলা?
আজি মই এইমাত্ৰ আহি পালো, অলপ কাম আছিল। সেইখিনি কৰি একেলগে আহিলো।
ঘৰত ভাত চাত বনাই আহা?
অঁ ভাত বনাই, আজি ভাত বনাইছিলো। নহ'লেতো আনকালে মায়ে বনাই
হয় নে?
অঁ সেইকাৰণে অলপ দেৰি হৈ যায়। আমাৰ ইয়াতে কোনো ইমান টাইমত নাহেই, কেতিয়াবো অফিচত তলা মৰা থাকে এনেকে তলা খুলি সোমাব লাগে।
অঁ বাহিৰত ৰখি থাকা নেকি?
নাই নাই চাবি আমাৰ হাতত থাকে। নিজছ খুলি পেলাই কেনে সোমাব পাৰি।
উম উম উম।
আমাৰ ইয়াতে পাকঘৰো এটা আছে। ত যদি কিবা ইচ্ছা খাবলে এয়া বনাইও খাব পাৰি।
বা ইমান সুবিধা দিছে।
অঁ এইটো মহিলাৰ অফিচ যে। মহিলা বিলাকে আৰু সুবিধা নহ'লে ক'ত কাম কৰিব? মহিলাক সুবিধা লাগিবই।
উম। মহিলাই চ'বতে সুবিধা লয় নেকি?
হয় হয় সেইটো বুলি ক'ব পাৰা।
তাকেটো অঁ পিছে সেই
খন হৈ থাকে যে। এ সেইবিলাকৰ কাৰণে ইয়াতে ভাত চাত খুৱাই যে কেতিয়াবা ত ইয়াতে বনোৱা হয়।
লাগে লাগে মানে বেলেগ অফিছতো অ' মই দেখিছো থাকে, পাকঘৰ এটা থাকে।
অ' চব অফিচতে থাকে উম।
সেই যে এ ইডাকচন এটা আছে।
অঁ
কিন্তু মই সেনেকে ইউজ নকৰো মানে। বেলেগ বিলাকে কৰে কিছুমানে। চাহ তাহ বনাব কাৰণে ইউজ কৰে।
তুমিও কৰিবা আ'ক
এই চাহ বনাই খোৱাতকে মই ওলাই যাই খাই আহিম। ওলাই যোৱাও হ'ব মানে ইন্দাকচনটো ইণ্ডাকচন টো জি এম, জি এম চাৰৰ আগতে আছে গতিকে কি কৰো কি নকৰো পুৰা সন্মুখত কৰিব লাগে।
হ হ হ।
প্ৰায় চকুুৱে ৱে চাই থাকিলে ঠিক নালাগে ন।
অঁ চাবা আৰু চাহৰ চাহপাতৰ জেগাত হালধীয়ে দি পাবা কেতি
উ
নহয়, এনেকে ডাঙৰ মানুহ থাকিলে অলপ হেৰি হয় যে।
অ'।
কাম কৰাত খেলি মেলি হৈ যায় ন।
উম আজি আকৌ ৰ'দ দিছে ইমান ৰ'দ দিছে। পুৰি যোৱা ৰ'দ দিছে।
ভালে হৈছে দিয়া এইবিলাক পানী বিলাক শুৱাক অলপ। ইমান মানুহৰ
দিলাই পানী নভুকাই নহয়
হয় নেকি মই আকৌ শুকাই বুলিয়ে ভাবিছিলোঁ। সূৰ্যই তা সূৰ্যই পানী শুহি লব বুলি ভাবিছিলোঁ।
অলপ অলপ ৰ'দ দিলে শুই লয়। ইমান ৰ'দ দিব নালাগে নহয়।
অ'।
মানুহৰ বেমাৰ হে হ'ব এতিয়া।
অ', এতিয়া মই এই সূৰ্য দেৱতাৰ লগত কথা পতা নাই। মই সূৰ্য দেৱতাৰ লগত কথা পাতিব লাগিব।
তাৰ পিছত আজি আকৌ হঠাতে ৰ'দ দিছে ইমান গৰম পাব মানে মানুহৰ ৱেডাৰ হথাৎ তেনেকে চেইঞ্চ হ'লে ইমান বেমাৰ হয়তো।
তাকে আতি দ এিয়া আম্ব আতিয় মলে এিয়া আমাৰ যে পিছফালৰ খিনিত ইমান বেয়া বেয়া গোন্ধাই পানী ত উঠিছে এতিয়া অলপ আগলে গ'ল বাৰু।
অ', ব্লিচিং পাউদাৰ দি থবা।
অ', আজি ল নিব লাগিব মই সদায় পাহৰি যাওঁ অফিচৰ পৰা যাওঁতে।
অ', নহ'লে মানে এ সেই লেতেৰা বিলাক মানে বীজাণু বিলাক থাকে ন। বা ব ম বেছি হয় মহ মাখি এইবিলাক বেছি হৈ যাব নহ'লোদা
অ', আৰু পইতাচোৰা বিলাক একেবাৰে বাথৰুমৰ ওপৰত দেৱাললে যেন চব বিলাক যেন ভৰ্তি হয় আছে।
ব্লেচিং পাউদাৰ দুই পেকেট মান লৈ যায় ঘৰৰ আশে পাশে দি থবা। নদীৰ মানে বাথৰুমৰ সেইটো চাইডেও দি থবা।
অ', ঠিক কৈছা তুমি।
এতিয়া মানে এ ঘৰটোও চেফ হৈ থাকিব।
অ', ঠিকে আছে, ঠিকে আছে।
পিছে বহু দিনৰ মূৰত কথা হ'ল।
অ', তোমাৰ লগত বহুত দিনৰ পিছত কথা পাতিলোঁ ন আমি।
উম।
মেট্ৰ বিছু
অ', জিঅ'ৰ আজিকালি বহুত মানে প্ৰব্লেম হৈছে ৰ'বা। বহুতৰে মুখত শুনিছোঁ ইহঁতৰো মানে নেটৱৰ্কটো নাই।
জিঅ'ত কাম কৰা মানুহ নাই নেকি কোনো অলপমান কমপ্লেইন দিবা আকৌ।
কমপ্লেইন দিছো ফোন কৰি পিনে।
উম
কিন্তু মানে সিহঁতেনো কি কৰিব মেইন সেই অফিচত। যোনে মানে সেই কৰে চ চাৰভাৰ বিলাক চাই সেইবিলাক। সেই বিলাকৰ ওপৰত কমপ্লেইন বিলাক পাই আছে সিহঁতে ত্ৰিছ দিনৰ ভিতৰত থিক। কৰি দিম বুলি কৈছে এতিয়া পোন্ধৰ দিন মান হ'লেই।
অ মোৰ তো মাজে মাজে নেটৱৰ্কক না। হে গুচি গুচি যায় আৰু অফিচৰ যোনটো ৰুম আমাৰ যোনটো ৰুম সেইটোত সোমালে আৰু বেছি। কে নেটৱৰ্ক নাপায়।
মোৰ মোৰ মানে অফিচত মান ঘৰৰ পৰা বাহিৰ ওলাই আহিলে। আমাৰ ঘৰৰ পৰা অ ৰাস্তা খিনি পাৰ হ'লে ইপিনে পায় ফাইভ জি। আৰু ঘৰতো ফাইভ জি কৰি থ'লে। একো না মেছেজ আহে না কল আহে একোৱেই নাহে চব বন্ধ হৈ যায়।
তেনেহলে মোৰ ফ'ৰ জি মোবাইল টো তেনেহলে ঠিকে আছে।
মোৰ আগতে পাইছিলে এই যোৱা পোন্ধৰ দিন মানৰ পৰা হৈছে এইটো।
থাকিলে ভাল হে ফাইভ জিটো যদি পাই নহয় তোমাৰ। আনলিমিটেড হে পায় নেট পায়।
অ সেইটো হয় সেইটো। গম পা বাৰু মোৰ লগৰ কেইজনি এনেকুৱাই ফাইভ জি মোবাইল। আনলিমিটেড পাই সিহঁতে আৰু মই আকৌ সদায়। এই ঊনৈশ টকা ঊনৈশ টকা প্ৰায় ভৰাবই লাগে।
সেইটো হ'লে লাভ নহয় ন ঊনৈশ টকাটো আৰু এক্সট্ৰা সদায় সদায় যায়। তুমি ইপিনে ভৰাই চাই ইমান টকাই দি।
অ। সেইটোয়েতো হয় বাইদেউ জেনীয়ে কৈছে কি যে হ'ব আ।
মোৰ মোৰো সেই। হৈ যাই আছে এইকেইদিন কিন্তু মই ঊনৈশ। টকা নভৰাও মোবাইলটো থৈ দিওঁ গান শুনি থাকো। বা তপ তুপনি আহি যাওঁ।
অ আহা হা। ঠিকেই ঠিকে সেইটোয়ে কৰিব লাগিব ৰ'বা নহলে ঊনৈশ টকা ঊনৈশ টকা ঢেৰ পইচা গ'ল নহয় মোৰ।
উম।
মোৰ লগৰ বিলাকেও ভৰাই দিয়ে। অ মোক ঊনৈশ টকা দিয়াচোন বুলি কও আৰু। তাকে আৰু মোবাইলত কিবা কৰি থাকে গমো নাপায় কেতিয়াবা কেতিয়াবা পালে আৰু লগা লগ। ভৰাই দিয়ে আৰু।
অ।
আকৌ মই আকৌ মই মোবাইল চোৱা ষ্টাৰ্ট আৰু।
অ হয় নেকি।
অ তাকে হে।
উম ম।
কি কৰিবা আৰু। দুখনমান কিতাপ কিনিছো আধা আধি পঢ়িছো।
মোৰ কিতাপ মোৰ কিতাপ সেনেকেই পঢ়ি আছে।
মই এতিয়া পঢ়ি আছো এই দা অভাৰ ব্ৰিজ।
নো।
অ জীহু হাজৰিকাৰ
অ আমি এদিন এ সেই কিতাপৰ ওপৰতে আলোচনা কৰিম দিয়া।
অ হব
মই তোমাক পিছত ফোন মাৰিম তেতিয়া তুমি মোক কবা। কি কি পৰিছাত। মোক কেইখনমান চাজেষ্ট কৰিবা।
অ হ'ব কৰিম দিয়া
ঠিক আছে ৰাখিছো
অ পিছে হেল্ল
হয় কওক কোৱা
তোমাৰ ছুটি কেতিয়া কেইটাত হ'ব
মোৰ পাঁচটাত
আচ্ছা ঠিক আছে দিয়া।
অ ঠিক আছে দিয়া।
ঘৰত ভাল আছে ন চব।
অহ ভাল ভাল তোমালোকৰ ভালনে অহ